টো আত, অ শুনিছোঁ।
অ কি কৰি আছিলা?
মই জাষ্ট বাহিৰত মানে বতাহ মৰা নাই যে ভিতৰলৈ আহিছো ফেনৰ তলত।
অ অ, আমাৰ চাইদে সেই একেই দিয়া গছবোৰ পাত্ৰ লোৱা নাই
অ বৰ গৰম দিছে।
উম।
বাকী কি কৰি আছিলা তুমি?
এই ভাত কেইটা খাই খালোগে মানে লগৰ শোজ - চোজ কাঢ়িয়ে বাগিব পৰা যাব হয়। খাই পিনে লগে-লগে শুই দিলে আকৌ গা মো অশান্তি কৰে যে।
উম।
সেইকাৰণে।
বাকী মানে অকলে - অকলে ৰাতি খোজ কঢ়িব পৰা সাহসো আছে।
মানে বেছি দূৰলে খোজ নেকাহো নহয়, মই ঘৰ পদূলি পাল পদূলি লৈকে‌ খোজ কাঢ়ো‌ আও। আকৌ লাইট জ্বলি থাকে দুটা - তিনিটা লাইট জ্বলি থাকে যে।
উম
অ আমাৰ মানে গাঁওখন এটা কাৰনে ভাল এই গৰম দিনত বহুত মানুহ এনেকে ৰাস্তাই পদূলিয়ে বহি কৰি থাকে বতাহ চতাহ লবলে। সি সেই মানুহবোৰৰ সাহসত অ সেই মানুহবোৰৰ সাহসতে মানে ক খোচ সোচ কঢ়ো আও উম এফালে সেই ট্ৰেইন ৰাস্তা ফালে নাচাও মানে আও
তোমালোকৰ ওচৰত ট্ৰেন ৰাস্তা আছে ন?
অ মুখৰ‌ আগৰেদি ট্ৰেইন যায় ওচৰে ষ্টেচন টো
হয় নেকি কিয় ট্ৰেইন ৰাস্তা পিনে কি হয়?
মেয়ঙ দেখিলে অলপ ভয় ছয় লাগে আও সেনিক মানুহ চানুহ সেই হৈছে যে
কি ট্ৰেইনৰ তলত পৰি মৰে যে
অ আগতে এনেই আমি জন্ম নোহোৱা আগতো হৈ হৈছে বাও এ আমি সৰু সৰু হৈ থাকো তেওঁ হৈছে ডাঙৰ মানুহে কোৱা শুনো ন সেইটো ভয় লাগে অলপ আৰু শিয়াল চিয়াল ওলাই গৈ থাকে
অ তুমি তুমি ট্ৰেইনত উঠিছা নে ট্ৰেইনত উঠিছা?
উম
মই যে আজিলে ট্ৰেইনতে উঠি পোৱা নাই জানানে,
সেই ৰাম ইমান ডাঙৰ হলাহি তুমি ট্ৰেইনত উঠা নাই।
কিমান বেয়া দিন মোৰ জানা? আনকি ট্ৰেইনত মানেকে আনকি মানুহে ট্ৰেইনত কেনেকে উঠে কি কৰে হেয়া একো নাজানো মই একো নাজানো
এদিন উঠিবা গম পাইছা
বিয়াত মই আচৰিত দিব বিৰাট সেইটো কাৰণে কৈছো
উম মই মানে আকৌ জন্ম হোৱা পায়। ইয়াত যদি মোক পানীকেঁচুৱা হৈ থাকোত ইয়াত যদি মই ৰাতি টোপনিটো যাওঁ। সেই জাগিৰোডৰ দেউতাৰ হতৰ ঘৰত হে মানে চকু কেইটা। মেল খাইগে আও সেই তেতিয়ানো পায় মোৰ ট্ৰেইনত। কেই জন্মগতৰ পৰাই‌ ট্ৰেনৰ লগত মোৰ কানেকচন।
উম উম
মানে গাড়ী মটত ইমান নাহো‌ জাগিৰোড গ'লে ট্ৰেইনত গ'লে মানে সুবিধাবিলাক পোৱা যায় হয় আৰু চৰ্টকাটত এইবোৰ এই গাড়ীত গলে। আকৌ গাড়ী সলাই থাক সেইটো সেইটো আৰু মৰিগাও হৈ যাবলৈও আকৌ এমাইল দুৰ হৈ যায় গে গোটেইখন মানে চৰ্ট কাট দিয়ে যায়
উম উম ঠিকে আছে
উম ভয় লাগে ৰখা ট্ৰেইনত যাবলৈও আজিকালি।
অ যিহে
অ
চব পিনে কি বা কি নতুন নতুন শুনি থাকে বা।
মো যোনফালে কোনোফালে ছেফটি নথকা নিচিনাই?
উম
হয় এতিয়া গাড়ী এখনত গ'লেও কিবা এটা হয় বুলি চিন্তা। ট্ৰেইনত যাবলৈও আজিকালি ডকাইত পা। কোনবা কিবা কিব কৰি দিয়ে ট্ৰেইনতে সেইটো এটা চিন্তা ফ্লাইটটোতো দুয়ে ক থা সেটো এনেও উঠিবলৈ নোৱাৰিম জীৱনত তথাপিতো বোলো কাত। চিত যদি কেতিয়া যাবও লগা হয় কপালে থাকে কৰিও। আকৌ ফ্লাইড এটা চিন্তা।
মোৰ আকৌ লগৰজনীয়ে আজি গৈছে অকলে বেংগলৰত গৈছে।
অকলে
তাকেতো অকলে যে এৰিছে তাইক মই সেইটোৱে বহুত।
তাকেইতো ইমান দূৰ তাতে, তোৰ চাইডত চাগে?
ফ্লাইটত গুৱাহাটীত গ'ল তাত ডাইৰেক্ট ফ্লাইটত বেংগলৰত যাব আৰু। মানে তাই মানে বেংগলৰত মানে দুইজনী বাইক আছে। তাৰপিছত তাত মানে দুজনী বাইক থাকা কাৰণে মানে তাই ফুৰিব যাব আৰু। কিন্তু মানে তেওঁৰ লগত এজন যোৱা হয় সেইটো বেলেগ কথা হয় নে অ
অ ঘৰৰ পৰা এজন যাব লাগিছিল থৈ আহিবলৈ বা আনিবলৈকে।
উম।
অকলে গছে।
সেইটোয়ে মইয়ো নাজানো নহয়। এই ফোনটো মানে কৰাৰ আগতে লগৰজনীয়ে ফোন মাৰিলে। মই বলো কি হল? কৈছে এনেকুৱা এনেকুৱা এজনী গ'ল নহয়? মই বোলো হে! কৈছে অঁ গ'ল।
আচৰিত দেই, অ দিয় আমাতকে সৰু - সৰু ল'ৰা ছোৱালীবিলাকৰ ম চাবাচোনকি অকলে অকলে চব ঘূৰি - ঘুৰি চব অকলে হেন্দেল কৰিব পাৰে। অ আমি, ইঘৰ মানুহৰ পৰা সিঘৰ মানুহলৈ যাবলৈও আমাক লগ লাগে। মইতাকে তাকে নন ষ্টপ জাকে পিছে পিছে আৰু।
উম। এ এনেকুৱাই ভাল দিয়া।
উম অলপ ঘৰ মানুহেই কণুলত থাকা।
অ কিন্তু মানে আৰু এটা ক্ষেত্ৰত বেয়া মানে মানে অকলে একো এটা কৰিব লগা হলে ভয়কৰ খাব লাগে।
সেইটো হয় বাৰ, সেইকেইটা মানে মই নিজকে অকণ সা আন্তনা - চান্তনা দি লৈ সেই অকণীয়া অ কলে অকলে ধৰ কৰিব পৰা শিকিছোহি আৰু নতুন - নতুন গীত। তাৰ বাহিৰেও যদি কোনোবা নহয় বোলে এলাহ ভাৱটো লাগিলে, উম। এলাহ ভাৱটো লাগিলে না মোৰকে, ইকণ পা সিকনো নিব নোৱাৰে।
উম।
কেনেকে যে মই কলেজৰ ট্ৰিপকেইটাতে গৈছোঁ ভগৱানজনী।
অ তুমি তেতিয়া মোক সুধিছিলা কলেজৰ পৰা ক'বাত গৈছো নে নাই? ঠিক আছে পৈ আছো ৰ। এখন কলেজত মানে মৰিগাঁও কলেজত সোমোৱাৰ পৰা যেনিবা গৈছিলে তুলোক কলেজৰ পৰাই গৈছিলে বাৰু। ত মানে মোৰ সেইকেইদিনতে মানে এম চি হৈ আছিলো টু ডেইজ আছিলে। সেইটো কাৰণে মইতো যাব নোৱাৰো ন, সেইটো কাৰণে যেনিবা নগ'লো। তাৰ পিছত এনে হায় ছেকেণ্ডাৰীত গ'ল কবাত - কবাত সিহঁতে গুৱাহাটী - চুৱাহাটীত গ'ল। মই এবাৰেই মানে যাবই লাগিব মানে চায়েঞ্চৰ ষ্টুডেন্টবিলাক যাবই লাগে তেতিয়াহে মই মানে গৈ চিলোঁ, ফ্ৰীতে নিছিলে অ ফ্ৰীতে নিছিলে, তাৰপিছত গলো আৰু চে
হেল্ল'?
চাইন্সৰ চাইন্স মিউজিয়াম কিবা বুলি কলো।
অ অ। হেল্ল'? হেল্ল'!
হেল্ল'! হেল্ল'?
অ কোৱা?
শুনিছা?
শুনি আছো কোৱা?
অ তেতিয়াই যোৱা।
অ' মই বাৰু ক্লাছ নাইনত ফাৰ্ষ্ট গৈছো। উ উম কোৱা,
অ' নাইনত মই গৈ পুটোৰালো, তাৰপিচত ক্লাছ টেনত গ'লো তেজপুৰত, সেই সিমানতে সমাপ্ত আৰু হাই ছেকেণ্ডৰী ছেকেণ্ড ইয়েৰত গলো গুৱাহাটী সিমানতে আৰু নাই যোৱা।
উম অ' ভাল লাগে ন লগ বো লগত গৈ।
অ' সেইটো এটা বেলেগ আমেজ।
উম মই ক্লাছ নাইনত মানে ফাৰ্ষ্ট, তাই মানে কলেজৰ পৰা বা স্কুলৰ পৰা কবাত গৈছো স্কুল ট্ৰিপত। তাৰপিছত সেয়া সেইবাৰ মানে আমাক বৰদোৱা নিছিলে। বিশ্বাস কৰা সেইদিনাখন যে নিছে নহয় ওচৰে ভণ্টি এজনী ভাল ভণ্টি আৰু, তাইৰটো সেদিনাখন তোলনি বিয়া। এ বিয়াতে থাকিব লাগে নে আকৌ মে হেয়া এচাইনমেন্টৰ কামত আকৌ সেয়া ফুৰিব গৈছো হে। গৈ মেলি লৈ আকৌ আহি ধুমা ধুম গোতেই ৰাতিটো আকৌ বিয়াত আছো।
অ- অ
ফাৰ্ষ্ট টাইম তাৰ পিছত ছেকেণ্ডয়েৰত মানে আমাৰ,
উম।
সেয়া নিবলৈ নোৱাৰা নিয়াৰ কথা আছিলে। সময়ৰ অসুবিধা হয় নে নিনিলে। নম্বৰটো মানে তেনেকে দি দিলে।
অ- অ অ ' পাৰিছো।
উম।
সেইয়াই আৰু এনে বাকী কতো,
বি বি এ পঢ়া পঢ়াই মানে সেয়া শ্বিলং ফাৰ্ষ্ট। গৈছোঁ আও তাৰপা উমৰাংছু গৈছোঁ।
অ' অ' কোনোবাই ফোন মাৰি আছে নেকি?
অ' মানে আহিছিলে এ ইম্পৰ্টেণ্ট কল নহয় অফিচৰ পা আহিছে।
অ' অ'
অফিচৰ কলবিলাক আহি থাকে।
উম মোৰ তাতো এয়াৰটেলৰ ৰিচাৰ্জটো শেষ হবহে পাৰে জানানে,
উম নক'বা আৰু সেই
অ' মই সেয়া ৰিচাৰ্জটো ভৰাওহে সিহঁতৰ মানে ফোনচোন আহা আহা আৰম্ভ হয়েই।
সিহঁতৰো মাথা গৰম কৰি দিয়ে।
উম।
কিবা এটা চিন্তা আহি যায় হয় নে নহয় কোৱাচোন ৰিচাৰ্জটো খতম হোৱাৰ আগতে ভৰাবই লাগে নভৰা, বোলো সেই থাকিব নোৱাৰোঁ, মোৰো এয়াৰটেল।
অ'চোৱাচোন এদিন এয়াৰ এদিন মাজত দিয়ে তাকো ইনকামিং টো নাইকিয়া হৈ যায়।
জিঅ' চিম খনেই ভাল কমচেকম।
কিন্তু জিঅ' চিমে আমাৰ ঘৰত মানে একদম টাৱাৰ নেপায় সেইটো কাৰণেহে মই বেয়া পাওঁ।
আমাৰো নাপায় মানে পোৱা নোপোৱা কিন্তু এয়াৰটেলটো অকণ বেছিকে পায় আৰু। সি এয়াৰটেলটো চলোৱাই ভাল বুলো আও। আজিকালি জিঅ' চিমতকে বেছি এয়াৰটেলৰ গুৰুত্ব। ফেচিলিটি বিলাক ন' সেইটো কাৰণে
অ' সেয়াই আৰু বাকী কালি কলেজ যাবা নে নাই? হেল্ল'।
অ' কোৱা?
কালি বোলো কলেজ যাবা নে নাই?
সোনকালে যাব লাগিব জানা এডমিশনডাল আছে।
উম
মেইন মেচিনৰ মানে কাগজ পত্ৰ যদি কোনোবা খেলি মেলি হয় অ সাত হাজাৰ মান টকা ভৰিব লাগিব
কিয়?
ফ্ৰী এডমিছন ল'ব নোৱাৰিম তেতিয়া অলপ খেলি মেলি হলে
অ অ
ফ্ৰী এডমিছনেই আজিলেকে হৈ আছিলে মানে আমাৰ পে'মেণ্ট ৰিচিপ এখন ফাৰ্ষ্ট টাইমত লওঁতে কলেজক আপুনি পইচাটো লৈ লৈছিলে তাৰপাছত পইচাটো সেই ৰিটাৰ্ণ দিয়া টাইমত পেমেট ৰিচিপ্ট খন ৰাখি দিলে। এতিয়াতো সেইখন পেমেণ্ট ৰিচিপ আমাৰ তাত নাই এতিয়া আমি কম্পিউটাৰ পৰা আকৌ ওলাব কৰিব লাগে বায় চানঞ্চ বুলি এ কম্পিউটাৰ পৰা যদি ওলোৱাই নিদিয়ে আকৌ পইচা ভৰিব লাগিব আমি
উম এইয়া কি বুলি কই ফাষ্ট চেমত যোনখন পেমেণ্ট ৰিচিপ দি পেলে তোমালোকে এডমিচন লৈছা হয় নে
উম উম
সেইখন দিয়ে মানে গোটেই বছৰ মানে গোটেই কেইটা চেমিষ্টাৰটে এডমিচন ল'ব পাৰিবা আৰু
অ মানে সেইখন ৰেচিপো তুমি থব লাগিব ফাৰ্ষ্ট চেমৰ থাৰ্ড চেমত যে আকৌ এডমিছন হয় এডমিচনৰ টাইমত তোমাৰ ফাৰ্ষ্ট চেমৰখন লাগিব হল থাৰ্ড চেমে এডমিচন ফাৰ্ষ্ট চেমৰ লাগে আকৌ ফিপ্ত চেমৰ এডমিচন ল'বলৈ তোমাৰ থাৰ্ড চেম ফাৰ্ষ্ট চেম দুইখনেই লাগিব সেই তেনেকুৱা নিচিনা
উম মানে ফাৰ্ষ্ট চেমত যদি ফ্ৰীতে হয় দেন বাকী কেইটাও মানে ফ্ৰীতে হ'ব আৰু
অঁ অঁ সেই যদি তোমাৰ দেউতাই বা চাকৰি তাকৰি কৰে সেনেকুৱা চ আৰু সেই সুবিধা আছে তেতিয়া তোমাৰ মানে ফ্ৰী নহয়
অ অ
যদি তোমাৰ ৰেচন কাৰ্ডত নাম নাই, তেতিয়া ফ্ৰী নহব ইনকাম চাৰ্টিফিকেট ওলাব নোৱাৰা, ইনকাম চাৰ্টিফিকেট ওলাব নোৱাৰিলেও তোমাৰ ফ্ৰী নহব। সেয়া যদি ইনকম চাৰটিফিকেট ওলাব পৰা তেতিয়া ফ্ৰী হ'ব। ৰেচন কাৰ্ডত তোমাৰ নাম থাকিলে বা দেউতাৰ নাম থাকিলে তেতিয়া কি হ'ব চৰকাৰী চাকৰি কৰিব ন নোৱাৰা মানুহ তেতিয়া ফ্ৰী হ'ব কিছুমানতো চৰকাৰী চাকৰি নকৰাও যে এইবিলাক সুবিধা পাই যে ৰেচন কাৰ্ড নাই ইনকাম ল'ব নোৱাৰে সিহঁতিও পইচা ভৰিব লাগে
উম
উম হ'ব দিয়া নহ'লে এতিয়া হা
অ অ হ'ব দিয়া মোকো মাতি আছে অ মোকো মাতি আছে দিয়া